অ' কি কৰি আছ?
এয়া এনে আও আছো আৰু ঘৰতে বহিম, শুই। তই কি কৰিছ?
মই এয়া পঢ়ি আছিলোঁ। তোৰপৰা তোৰ লগত কথা এটা আছিলে, বোলো পাতি লওঁচোন।
অহ ক কি কথা আছিলে? বাকী ঘৰৰ খবৰ-খাতি ভাল বাৰু।
অ' অ' অ' এতিয়া ঘৰতে আছ?
এতিয়া বৰ্তমান ঘৰতে আছোঁ।
অ' অ' এ টাপা কথা এটা শুনচোন?
অ' ক।
হেৰি, এ তই আকৌ বনৌষধৰ বিষয়ে কিবা জান' নেকি?
অ', বনৌষধৰ বিষয়ে অলপ-অলপ নজনা নহয়, জানোঁ।
অলপ ক'চোন, মানে মোৰ মানে কাম এটাৰ কাৰণে লাগিছিলে।
অ', ধৰা তই জালুক চিনি পাৱনে নাই বাৰু?
পাওঁ পাওঁ পাওঁ।
জালুকৰ গুটিটো যেতিয়া শুকাব।
উম
এতিয়া তই প্ৰথমতে সো- উম, ধৰ কেঁচাকে চাগে জালু- জালু- জালুকটো যেতিয়া হুক শুকাব, শুকোৱাৰ পিছত তই সেই জালুকটো যদি জালুক কেইটামান, তাৰপৰা তাত আদা অকণ যদি খুন্দি যদি চাহ বনাই যদি খাৱ তেতিয়া তোৰ মূৰৰ বিষ ধৰ, কাহ তেনেকুৱা বেমাৰবোৰ ভাল হৈ যায়। বুজি পাইছ?
বুজি পাইছোঁ - বুজি পাইছোঁ, অ'।
তোৰ আকৌ যদি কেতিয়াবা তেনেকুৱা ধৰ, হেৰি বেমাৰ-আজাৰ হয় তেনেকুৱা সৰু সুৰা, তই জালুকাও সেই হেৰি কৰি পেলাই খাই দিব পাৰিবি। সেইটোও মানে বন দৰৱতে পৰে।
অ', গম পাইছোঁ।
কিবা কাহ বা পানীলগা খালে খাই দিব পাৰ।
অ' - অ'।
তাৰপা আকৌ সেই তেনেকুৱা বেমাৰটো ধৰ তুলসী পাত যে!
অ' গম পাইছো অ'।
তুলসী গছৰ পাতো ভাল।
উম উম।
তাৰ আকৌ মানুহৰ ধৰ, অ' হাড় ভাঙিলে, গাত কটা-চিঙা হ'লে সেইবোৰকত তই শুকলুতি চিনি পাও নাই?
হো পাওঁ পাওঁ শুকলতি অ'
তি মাছৰ তেনেকে আঞ্জা কৰি পেলাই খালেও ধৰ তো ভাল হয়। সেইবোৰ বন ঔষধিতে পৰে। তাৰপৰা আকৌ আমাক ককাহঁতৰ আই- আ-ককা হওক আইতা হওক তোমাৰ, তেনেকে ককা-আইতাহঁতে আগতে বেছিকে জানিছিলে আমাতকে।
অ' অ'।
তই যদি তহঁতৰ ককা-আইতাহঁতক সোধ, তেতিয়া গম গম পাবি আও
নহয় - নহয়, এতিয়া মই সেইটো কাৰণে বেলেগক কাকো সুধিব নোপোৱা কাৰণে তোৰ লৈকে ফোন কৰিলোঁ।
অ' - অ'। তাৰপৰা তো মানে কি আৰু, আমাৰ দোকানৰ পৰা যিবোৰ ঔষধ পায়, তাতকে তো এই বন দৰৱবোৰ বেছি ভাল।
উম, গম পাইছোঁ অ'।
তই তে সেইবোৰ যদি খাব পাৰ তেতিয়া ভাল আও।
অ-অ-অ।
সেইবো কথা।
তা তাকে মোৰ নে সেই কাম তাৰ কাৰণে লাগিছিলে মই বোলো তই জানো বা।
অ- অ, মই শৈ সিমানেহে জানো তাৰপা আকৌ সে নহয় তহঁতৰ এতিয়া খেতি পথাৰ কৰিছে নাই খেতি কৰিছে নাই?
খেতি মানে এতিয়া হেৰি কৰিছে। এইটো উ, পাপাই হেৰি কৰা অ মানে হেৰি কৰিছে বুলি শুনিছো। এইটু। মাটি ৰুবলৈ মানে হেৰি কৰিছে বুলি শুনিছো। এনেই ইবোৰ ইবোৰ খেতি কৰে পাচলিটো ধৰি ল।
হয়। তহঁতৰ ঘৰত কি-কি-কি পাচলি হয়?
ৰঙালাও তাৰপা ভাত কেৰেলা তাৰপা এইবোৰ তিঁয়হ। এইবোৰ কিবা কিবি ধেৰ কৰিছে। এইবাৰ এইবাৰ।
আচ্ছা আচ্ছা তহতৰ সৰহকে লাগে নে নাই? কিন্তু ভালনে?
উম ভাল- ভাল। হেৰি এ সৰহকে লাগে বাৰু পাপাই বেছিছে নহয় এইবাৰ।
অহ বেচিছে নেকি? অ অ অ
উমম।
আমাৰ বাৰীত নতুন মাটি পেলাইছিলে সেইকাৰণে আমাৰ বা বুদি মাহো সৰহকে লাগিছে ধৰ।
অ- অ- অ-
খেতি আমাৰো সেই তেনেকে ৰঙালাও ৰঙালাও আমাৰ নাই বাৰু
অ আমাৰ সেই ৰঙালাও কৰিছে বাৰু।
অ কিন্তু জিকা, ভেন্দি অ টিহু এনেকুৱা জাতীয়টো শা পাচলিবোৰ আছে
অঁ অঁ।
কে হে। তাৰপা সেই তই কবাত ফুৰিবলৈ মেলিবলৈ গৈছ নে নাই?
ফুৰিবলে এতিয়ালৈকে যাব হোৱা নাই কিন্তু, পৰীক্ষাৰ পিছত যাম বুলি ভাবি থৈছো আৰু।
কলৈ যাম বুলি ভাবিছ?
এ কলৈনো যাবিনো ইমান দূৰলে, তাকে। কাজিৰঙাকে চাবলৈ যাম বুলি ভাবিছ
অ' অ' অ'।
তই আগতে গৈছ নেকি কাজিৰঙা?
মই আগতে কাজিৰঙালৈ যোৱা নাই কিন্তু মাজুলী চাবলৈ গৈছিলো।
মাজুলীত কি- মাজুলীত কি হেৰি অ' ইটো এ- কি ৰাসৰ টাইমত গৈছিলি নেকি?
ৰাসৰ সময়ত নহয় বাৰু মই আমাৰ স্কুলৰ ফালৰ পৰা এটা টিম উলিয়াই পেলাই গৈছিলোঁ‌। তাৰপিছত আমি আকৌ নৈ ফালেদি যোৱা নাছিলোঁ আমি আকৌ দলঙৰ ফালেদি গৈছিলোঁ।
অ' - অ'।
তাৰ পৰা মানে এতিয়া ডাঙৰ যদি গাড়ী লৈ যাওঁ, তেতিয়া আকৌ তই নৈ ফালেদি যাব নোৱাৰ নহয়।
অ' গম পাইছোঁ অ'।
আমি আৰু ইমান বোৰ লৈ গৈছিলে, গতিকে আমি দলঙেতে গ'লো বহুত দূৰ ঘূৰিব লাগে বাৰু।
বহুত ঘূৰিব লাগে অ' আমাকো নিছিলে এবাৰ।
অ'।
তাৰ পা আমাক মানে, হেৰি অ'- অ' মাজুলী গৈছিলোঁ। আমাকো সেই ফিল্ড তাডিতে নিছিলে।
কোনে?
নে ফিল্ড ষ্টাডিত নিছিলে?
অ' ফিল্ড ষ্টাডিত নিছিলে অ'- অ'। তেনেকুৱাই মাজুলীখন বৰ ধুনীয়া ঠাই, ধৰ
সঁচাকে বহুত ধুনীয়া বাৰু অ' তহঁতক ক'ত ক'ত ফুৰাইছিলে?
আমিতো প্ৰথমতে গ'লো গড়মূৰ সত্ৰলে গ'লো।
গড়মূৰ সত্ৰ অ'।
গড়মুখ সত্ৰ, তাৰ পৰা গড়মুখ সত্ৰত আমি প্ৰথমতে তাত গৈ চাহ-পানী খালোগে, খাই পেলাই জলপান খুৱালে তাতে। দৈ আৰু কোমল চাউল দি পেলাই
অ' - অ'।
আকৌ সেই তাৰ পৰা আমি ধৰক গাড়ীয়েদি তাতে চুৰিয়া চোলা পিন্ধি ল'লো। ইয়াৰ পৰা যাওঁতে লং পেন্ট চাৰ্ট পিন্ধি গৈছিলে। আকৌ গা-পা ধুই পেলাই তাতে।
অ' - অ'
তাৰপিছত তাৰ পৰা আকৌ আমি গলো ধৰ এ তোৰ শিয়ালমৰা সত্ৰ, শিয়ালমৰা সত্ৰ নহয় এইখন মুখা শিল্প যে বনাই।
অ' চামগুৰি সত্ৰ।
গলোগে চামগুৰি সত্ৰত আকৌ কেনেকেনো মুখা শিল্প আকৌ কেনেকে বনাই তাৰ পা আকৌ কেনেকে এইটো সমগ্ৰ গোটেই বিশ্ব কেনেকে বিয়পাই দিছে ধৰ সেই কথাখিনি আমাৰ তাৰ মানুহে বুজালে।
অ' তহঁতি কোনখনলৈ গৈছিলি? চামগুৰি ঘাটৰ ওচৰতে দুখন থাকে নহয়?
কোনখনলৈ গৈছিলোঁ? অ' দুইখনলৈকে গৈছিলোঁ। নতুনখ- নতুনখনো এই পুৰণাখন লৈ গৈছিলোঁ।
অ' - অ' - অ'।
তাৰপিছত আ
অ'
তাতে দেখিলো ধৰ ডাঙৰ ডাঙৰ মুখাবোৰ বনাই থকাবোৰ আমি চালো। তাৰ পিছত কমলা বাৰিলে কমলা হত ত' ফুৰিবলৈ গৈছিলো।
অ' অ'
তহঁত কলৈ কলে গৈছিলি?
আমাক প্ৰথমতে হেৰিয়লে নিছিলে ইয় এই চামগুৰি সত্ৰলৈকে প্ৰথম গৈছিলো আমি। তাপ হেৰি এইটোলা মানে ধ ধৰি লোৱা মানে ল'ৰা ছোৱালীবোৰ সৰহকে গৈছিলে যে তাৰপা দুক-এ আ-আধা এখনত মানে আধা আধা ল'ৰা ছোৱালী খিনি এখনলে গৈছিল আমি আধাই নে গৈছিলো মানে, তাৰপা তাত সুমোৱাই লৈ মেলি তাত অলপ দেৰি থাকিলে বা তাত এই তাত থকা আতৰিকিজনে মানে কলে কেনেকে কি মানে হেৰি বনোৱা হয় মুখা বনোৱা হয়। ত মানে আমি গ গৈ থাকো যোৱা পিছ মানে আমি যেতিয়া গৈছো ন তেতিয়া মানে মুখা বনাই আছিলে।
আচ্ছা বনাই আছিলে আমি যাওঁতেনো আহ তেনেকে মুখা বনোৱা নাই, কিন্তু মুখা বনাই পেলাই আধা যিবোৰ হল সেইবোৰ ধৰক কাষত থৈ দিছিলে।
অ' নহয়, নহয় আমাৰো তেনেকুৱাই হৈছিলে বাৰু অ'। উম তাৰপা হেৰি আমি যাওঁ, তাপা তেতিয়া মানে আমাক কৈছে আৰু কেনেকে বনাই কি কৰে? আমি যেতিয়া গৈছিলো মানে সেইটো টাইমত সেই মুখাখিনি যিটো যে এনেকে শুকাই মেলি যে হেৰি যে কৰে যে! অ', অ', অ', অ' তাত গৈছে তাৰপা কিন্তু এজন এজন মানুহে আকৌ হেৰি কৰি আছিলে যিটো যে ডাঙৰ মুখা এটা কাৰণে যে এখন কাপোৰেদি যে এনেকে গোটেইখনযে হে বেৰি মানে বেৰি লোৱাৰ আগতে যে লয় যে গম পাও নাই বা সেইতো সেইটো মানে তেতিয়া আমাক বুজাই আছে মানে সেইকণ কেলে মানে কেলে হে কৰি লৈছে?
অ'
উ তাৰ পিছত হেৰি সেইবোৰ তেনেকে চালো চাই লৈ মেলি তাৰ পৰাা সেই আঁতৰজনৰ পৰা মানে আমি সেইখিনি অকমান লিখি মেলি কিবা কিবি আনিলো
অ'
তাৰপিছত, তাৰপিছত আমি আকৌ আউনীআটী সত্ৰলৈ গ'লোগে।
আ ন সত্ৰলে আমিও গৈছিলো বাৰু
অ তাৰপৰা তাত তো হেৰিয়ত সোমাইছিলি নাই যিটো যে এ মানে এনেকে উ হেৰি বস্তুবোৰ যে হেৰি কৰি ধোৱে যে, মিউজিয়ামটো গতে যে আছে
অ সোমাইছিলো বাৰু তাকে নহ মই সোমাবলৈ নাপালো মই কিবা এটা কামত বেলেগে জেগাত থাকিলো বাকীখিনিয়ে সোমাবলৈ গৈছিলে কিন্তু আকৌ আমি যাম এইটো পইচা পাতি হলে যাম আৰু।
অ অ লাই খুটা চাইছে। তেনেগে নে? অ অ অ তুলসী গছৰ লাই সূতাটো অ, অ অ।
তাৰ পৰা তহতে খোৱা বোৱা ক'ত কৰিলি? সত্ৰ ত কৰিলি নে বেলেগ
নাই নাই নাই আমাৰ কি হ'ল মানে হেৰি হ'ল। এ ধৰি লোৱা গৈ পোৱা অকণমান দেৰি হ'ল।
অ।
তাৰ হেৰি তাতে চামগুৰি সত্ৰতে বহুত বেছি কৰি দিলে মানে সময়তটো। তাবা আমি মাত তোৰ অকল দুখন সত্ৰহে সোমাব পাৰিলো। তাৰপা সোমাই মেলি হেৰি। আউনীআদি সত্ৰৰ সন্মুখত যিবোৰ যে এনেকে এনেকা হেৰি টাইপ মানে হোটেল লগতে আছে, তাতে আমাক চাহ খুৱালে।
অ।
তাৰাবা চাহটো খুৱাই আনি লৈ মেলি আহোঁতেনে হেৰিয়ত খুৱাইছে সোৱণশিৰি
অ'।
তাত খুৱাইছিলে। এখন হোটেলত সোমোৱাই লৈ পিনে ভাত খুৱাই আনিছে।
আচ্ছা, আচ্ছা আমি আকৌ ভাত মানে, গৈ পাই পেলাই ভাত তোৰ জলপান হেৰিয়াতে খালো এই গড়মূৰতে খালো। তাৰ পৰা আকৌ আমি সেই কমলা বাৰীৰ পৰা ওলাই পেলাই সেই তেনেকুৱা হোটেলতে বাকী অহা টাইমৰ ভাগ খালো।
অ আমি আকৌ আহোতেনে হেৰি গড়মূৰ ওচৰতে কিবা হেৰি এ তাতে এখন হেৰি আছিলে হোটেল আছিল তাতে আমাৰ ভাত খুৱাই আনিছিলে।
অ, অ।
সেইটো কথা আকৌ তেনেকে হেৰি কৰিছিলে।
ত' এতিয়া ইয়াত ইয়াৰ পৰা যদি তই ৰাতিপুৱা যদি বাছেদি ওলাও সোনকালে দুটা আঢ়ৈটা মানত যদি ওলাও তাত ত ছটা সাতটালৈ পাই যায়গে।
সেইটোৱে আমাৰ আকৌ দেৰি কৰিলে নিয়াতো।
অ, তহত নদীয়েদি গৈছিলি নে দলং এদি গৈছিলি?
নাই, নাই তোৰ হেৰিয়ে দিয়ে। এইটো দৰঙে দিয়ে। এইফালে দি যে এনেকৈ ঘূৰি যাব পাৰি যে লখিমপুৰ এনেকে ঢু অ সেইফালে দি গৈছিলোঁ।
ঠিক আছে দে হ'ব, আজিলে মই বেলেগ কাম কৰোগৈ এতিয়া
অ ঠিক আছে হ'ব বাৰু দে। উম উম ঠিক আছে। হব।